হেল্ল'। হেল্ল'।
ছানে।
উম।
অ' কি কইছা।
মই চাহ খাই আ দ।
কি খাইছা চাহ লগত -কি খাইছা চাহ লগত।
বিস্কুট এনেকে কৰি তই কি কৰি আছ?
মই শুই উঠিছো হে।
অ'। অ', আজি ইস্কুল বন্ধ আ
ঈদ আছে বন্ধ। তুমি কি কি কৰিলা? ৰাতিপুৱা
মই উঠিলো উঠি কৰি লৈ অলপমান চোতালখন চাফা কৰিলো, অলপমান কোৰ মাৰিলো। পিছফাল চাফা কৰিলো আগফাল চাফা কৰিলো, বাগিছা, ফুলৰ বাগানখন চাফা কৰিছো।
উম।
কয়ি লৈ লেছুক কেটামান পাইলো।
লেচু লাগি আছে নেকি?
উম কেটামান আছে। তাকে কেটামান ভুগ কদাই ঘুকদাই পাই দামু গা ধুই আহিছো, আহিলৈ চাকি বাতি দি
উম।
চাহ অলপ বনাই পেলাই এতিয়া খাই লওঁ বোলো।
উম।
পিছতহে আকৌ ভাত পানী বনাম আও।
অ', নাই মই উঠিছোহে গাত ধুৱাই নাই।
অ। তা ৰ'দ দি আছে নে?
ৰত ইমান নাই। কিন্তু গৰমতটো আছে।
হম, হম, বহুত কম।
উম।
উম।
মিঠোৱে চিঞৰি আছে মাতিছে।
অ। মিঠুটো মাত বোল দিছে নে নাই মিঠুয়ে?
নাই দিয়া। খালী এনে চৰাই-তৰাই মাত শুনিলে মাত দিয়ে আৰু।
উম।
এনে এবাৰ মিঠু বুলি কয়।
চিঞৰি থাকে তে, তে, কে গছৰ ওপৰতে আছে, এই নাৰিকল ডালৰ ওপ ওপৰত
অ
ৰিকল দালত কেইবাটাও আছে, সেয়া চিঞৰি আছে।
অ', ইয়ো সেয়া মাতিব পাৰা নাই। এনেই তে তে থাকে
উম।
এতিয়া উৰিও নাযায় আৰু সেয়া আমাৰ ঘৰতে থাকে আৰু
উম।
উম, কোম আহা নাই, অ। তাই বেমাৰ ভাল পাইছে?
উম। পাইছে। বেমাৰ ভাল পাইছে। তে, তাৰপিছতে আজি আগবেলা ডিউটি আছে হ'বলা। কালি ফোন কৰিলোঁ।
উম।
কছে আগবেলা ডউটি আছে, কালি ভতিবেলা আছিলে, আজি আগবেলা আছে। যাবলৈ ভালকে ভাত তহঁতি বনাই কৰি খাই যাবি।
অ'
ইমান গা বেয়া, দুৰ্বল পেচাৰত টো লোৰ হৈ হৈ যায়।
প্ৰেচাৰ লোৰ নেকি তাই?
উম। শক্তি বস্তু কেইটামান বোলোঁ আনি আনি খাবি খায় আক উঠি কি কয় উম জোখিছিলে পেচা কমি আছে।
লো হয়ে
উম তাপা অলপ শক্তি পাইছে তই কেইটামান আনি আনি খাবি তাই বনুৱা এলাহ উম বনোৱা এলাহ কলহ দিল নেখাই ভাল বস্তু নাস হা
উম কলডিল খালেহে ব্লাড সেটো ভালেই হয়
উম আপেল চাপেল আনি কৰি খাবি হেল্ল হেয়া নাখায়
খাব পাৰে
কি খাই নিজে নিজে বনাই কৰি খোৱাই আৰু
তুমি দুদিনমান থাকিবগৈ পাৰা তাতে
ডালাত বেয়া ক'তো যাব নোৱাৰোঁ।
থাকিলেটো এতিয়া তাইয়ো ভাল পালে হয় তুমি।
উম।
ভাত পানী খিনি বনাই কৰি দিলা হয়। তাই তেতিয়া ডিউটি যাওঁতে খাই বৈ গ'লে হয়। এতিয়া আকৌ বনাবলৈও এলাহ কেনেকেনো খাব দেহি বনাই পেলাই। সেইটো কাৰণে চাগৈ নাই‌ খোৱা তাই। নেখোৱাকে যায় চাগৈ আৰু সেইকাৰে মান ঘূৰাই, ‌বেমাৰ‌, চেমাৰ হয়।
অ', উম, উম, কিনা বস্তু বনাবলৈ এলাহ কাৰণে তুমি ভাল, ভাল বস্ত আপেল চাপেল পেলানী কৰি খাব পায়ে।
ডালিমো খাব পাৰে তাই যদি ডালিম খাই ভাল পায়।
উম। হেয়া খাব ভাল পায়। উম উম, খায় নে নাখায়? পাই। আৰু হে দখত দোকান-চোকান নাই একো। একো দো কান নাই সেই দোখৰত। সেইখিনি দোকানে নাপায় গ'লে আকৌ।
খাব পাই ধুনীয়াকে। ন?
চাৰিআলিত যাবা লাগিব আকৌ অকলে যাবও নোৱাৰে।
উম। এ, ঘৰলৈ আহিলে ঘৰৰ পৰাই লৈ যাব লাগে বস্তু খিনি।
উম।
ঘৰৰ ওচৰতে দোকান থাক। থিলে, অ তাৰ পৰা তেতিয়া যাওঁতে কিনি লৈ যাব পাৰে তে এতিয়াতোৰ খাই থাকিব, আৰু তাত আৰু।
উম।
পেলাই পেলাই থৈ দিয়ে। সেইদিনাখন মই তাইৰ ৰুমত যাওঁতেও দেখিছোঁ, চব্জি-তব্জি তেনেকেইয়ে আছে শুকাই নাখায়।
অ' কিবা এটা! ভাতত কণী কেইটা খাব আৰু কণী সেইয়া ব্ৰইলাৰ কণী সোপা
অ'
হ'লেও এটা কথা
লোকেল কণীনো ক'ত তাত পাব এতিয়া-
উম-
লোকেল কণী পাব লাগিব নহয়, এতিয়া তুমি ৰাখি দিবা কেতিয়াবা পালে লোকেল
আমাৰ ইয়াত এতিয়া বেপাৰীটো নহা হ'ল নহয়।
এতিয়া গৰমত এনেও কণী ৰাখিবও নোৱাৰিম। বেয়াই ওলায়-
উম বেপাৰী জন নাই - নহা হ'ল -
উম-
মানে ৰাখিব লাগিব-
এতিয়া ঈদৰ টাইম যে সেইটো কাৰণে অহা নাই চাগৈ।
অ' এনেও আগতে আহে বেপাৰী এটা, এতিয়া নাহে। অ মাছ -চাছ নেপায় এইডোখৰত মাংসখিনি হে পাই বইলাৰ মাংস -
উম- তেল নানেই ছাগৈ তাই, কেতিয়াবাহে আনে। মাছতো কমেইখাই তাই মাছ- খাই বেয়াই পায়।
অ' সি মাছতো নেপাই তেনেকৈ। মাছ -চাছ নেপাই। মাংস -
এদিন বোলো ঘৰত আহিলে ডাঙৰ মাছ আনিপেলাই ভাজি- দিবা-
অ' দিপথাব লাগিব, আহিলে দিয়েই পথিয়াও। হয় দিয়া। সেই দিনাখন আহিছে দিয়েই পথিয়াইছো। অ' দি পথাইছো ভাজি পেলাই।
উম ভালেই কৰিছা। দি পথালে গৈ-পাই খাবগৈ আউ। এনেদৰ
পথিয়াইছো-
অ' অ শাক-পাচলি সাৰ-চাৰ নিদিয়া সেয়াকেই দিপথাব লাগে।
ভেন্দি, তাৰপিছত হৰি- জাতিলাও আগ তাতে - ভাতকেৰেলা
ও,
তাৰ পিছত দেখা মোৰলৈ লেচাৰি দিছো কেই ডাল মান।
অ'
অহ, আৰু বোলো মৰিচা, মৰিচা খাই তাই নাখাই মৰিচা ঠাৰি।
দালিতে দি পেলায় খাব পাৰে, সেয়া শক্তি নাখায়, ভাল বস্তু নাখায় আৰু।
উম। ভাল বস্তু নাখায়
খালেহে শক্তি পাব।
উম।
বাহিৰা বস্তু বিলাক খালে শক তি নাপায় নহয়। এয়া ভাত বনাব এলাহ লাগ সি বাহিৰৰ বস্তুবিলাক খায় সেইটোকাৰণে বেমাৰ হয়।
অৰ্ডাৰ দিয়ে
হেয়া অৰ্ডাৰ দি দি খাই পেলাই বেমাৰ হয়, অৰ্ডাৰ দি খালে এনেও বস বস্তুবিলাক বেয়া আহে ন? কি বা বনাইছে পুৰণা বস টো থাকে। সেই খোপাকে বনাই দি পঠাই।
উম
সেইকাৰণে খাব নালাগে অৰ্ডাৰ দি।
এহ ডিওটিৰ পৰা আহিলে এলাহু লাগে বনাবলৈ আৰু।।
অ' অকলশৰে থাকে যে।
উম ইয়াত এতিয়া মই বনাই বনাই খুৱাম তেতিয়া তাই অকলে।। ক'ত বনাই বনাই খাই থাকিব।
তাই এনেও বনাবলৈ আগৰ পৰাই অলপ এলাহ লাগে।
উম,
তাই নিজে বনাব নোৱাৰেই।
উম,
এতিয়া বনাব পাৰিলে আৰু প্ৰব্লেম নাই হয়।
অহ, হে ডিউটিৰ পৰা আহি এলাহ কৰে বনাব বনাবলে যি টি আছে খাই দিব
উম
তাৰ পিছত নহলে অৰ্ডাৰ দিব অৰ্ডাৰ দিলে এ আহিব আৰু একেইটাকে খাব থাকিব। শেষ ভাত পানী নোখোৱাকে ডিউটিত যাব ডিউটিত যাই আহিব দুটা, দুটা বজাত, ৰাতিপুৱায় খাই নাযায়। তাৰ পিছত দুটা বজাত আহিব উম আহিব দুটা বজাত তাৰ পিছত আহি গা পা ধুই বনাই কৰি খাই মানে আৰু তিনিটা চাৰি তাৰ পিছত, তাৰ পিছত আকৌ ৰাতি লা
দিনতে বনাই চাগৈ আৰু ৰাতিলৈ হেৰাই থৈ দিয়ে এলাহতে
টোপনি নেযায় বাৰোটা এটালকে তাৰ টোপনি নধৰে থাকো তই শু? শু কৰি পেলে তায় নুশুয়ে,
এভাগ হৈ গল!
অ' টোপনীয়ে নাহে তাৰ
ডিউটিবিলাক চিফ্টিং ডিউটি যে বেলেগ বেলেগ টাইমত থাকে। তাকে সেইটো কাৰণে টোপনি, টো সিহঁতৰ তেনেকুৱা
তে সোনকালে শুই উঠিব লাগ শুব লাগে
উম!
টোপনি ক্ষতি কৰিলেও তাইৰ টোপনি নাহে
অ সেইটোৱে
উম উম
দিয়া ঠিকে আছে ন!
আ আ হ'ব দে,